হেল্ল'
অঁ হেল্ল'
অঁ নমস্কাৰ।
নমস্কাৰ। কোৱা বোলো আছোঁ ভালে। তোমাৰ?
আপোনাৰ মোৰো ভালে। মই ভাবিছিলোঁ আজি আমি অ মই বোলো ভাবি মই বোলো ভাবিছিলো আজি আমি বতৰৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছিলোঁ।
অ বতৰৰ বতৰ অ পাতা পাতা, আছো আছো মই উম আছো।
অ তোমাৰ ম অ তোমাৰ মতে বতৰ বতৰ মানে বতৰটো তুমি কি বুলি ভাবা? তাৰমানে কেনে হ'ব লাগে বা এতিয়াৰ বতৰ কেনেকুৱা?
এতিয়া বৰ্তমান বতৰততো বাৰিষা বতৰ। এতিয়া বৰ্তমান মৌচুমী জলবায়ুৰ প্ৰভাৱ পৰি আছে। খেতি বাতিৰ সময়তো এখিনি টাইমত বৰষুণৰ পানীটো বৰষুণ দিয়ে। যাৰ ফলত খেতি কৰা হয়। তুমি কি বুলি ভাবা এনাই তোমাৰ মতে কি বুলি ভাবা?
ইণ্টাৰনেটৰ প্ৰভাৱ পাই আছে অলপ, অ হেল্ল'
অ
কি কৈ আছিল
হেল্ল', শুনা পাইছে?
পাইছো পাইছো কচোন
তাৰমানে উম উম তাৰমানে মোৰ মতে আগৰ দিনৰ বতৰতো তাৰমানে কেনে আছিলে আগৰ দিনৰ গছ গছনিবোৰ আছিল এতিয়াতো বহুত তাৰমানে গছ-গছনি কাটি হয় নাই কৰিছে তাৰ ফলত বতৰবোৰ তাৰমানে বহুত বেয়াৰ ফালে গতি কৰিছে যেনে আগৰ আগৰ টাইমত এইখিনি সময়ত তাৰমানে বৰষুণ বৰষুণে ভৰপু বৰষুণ দি আছিল। কিন্তু এতিয়া তাৰমানে বৰষুণ বিলাক নাইকিয়া হবলৈ ধৰিছে।
তে এতিয়া বৰ্তমান সময়ত মানে গছ-গছনিৰ ধৰি লওক তৃণ তৃণজাতীয় তৃণভূমিজাতীয় যেনে বাঁহ যাৰ ফলত আমাৰ বৰষুণ হয় ঘনে ঘনে।
উম
হেল্ল'
অ শুনক কৈ আছো কৈ থাকক শুনি আছো।
শুনি আছে নে আপুনি? যাৰ ফলত মানে কা গছ-গছনিবিলাক কাটি দিয়াৰ ফলত নমীয়া অঞ্চলবোৰত কাটি দিয়াৰ ফলত আজিকালি বৰষুণৰ ভাৰসীম্যটোত নোহোৱা হৈ গৈছে। বতৰৰ ভাৰাসাম্যটো নহোৱা হৈছে যাৰ ফলত কেতিয়াবা ৰ'দ দিলে ৰ'দেই দিয়ে খৰাঙৰ সমস্যাই দেখা দিয়ে। বৰষুণ দিলে বৰষুণে দিয়ে। যাৰ ফলত বানপ্ৰৱনৰ সমস্যা দেখা দিয়ে। বৰষুণৰ বৰষুণৰ পানী বৰষুণ অতিমাত্ৰা বৰষুণ দিয়াৰ ফলত নদীৰ বান্ধবোৰ মানে ছিঙি যায়।
পানীবোৰ উফৰি আহে। এনেদৰে মানে বতৰৰ প্ৰভাৱত বতৰৰ প্ৰভাৱত যেতিয়া বানপানীৰ সৃষ্টি হয় তেতিয়া মহামাৰী খাদ্ দ্যৰসংকট আৰু মান নুহ মানুহ নিহ মানুহ নিহত হয়।
উম সেইটো হয় কিছুমান তাৰ উম বাসস্থান বাসস্থান বোৰ নাইকিয়া হ'বলৈ ধৰিছে।
আ সেইবাবে
নাহি উম এনেই এটো আবতৰ মতে তাৰমানে এতিয়া যি গাড়ী, মটৰ বোৰ গাড়ী মটৰ বোৰ বেছি হৈছে এইট এইটো ফলত তাৰমানে এইটো আমাৰ উম, পৌতি তাৰমানে বতৰৰ ওপৰত কেনেকোৱা প্ৰভাৱ পেলাইছে তাৰমানে গাড়ী মটৰৰ ফলত
বৰ্তমান বৰ্তমান সময়ত যান, বাহন মানে অত্যাধিক মাত্ৰাত বাঢ়ি বৃদ্ধি হোৱাৰ বাবে এই তাৰ পৰা ওলোৱা যিবিলাক
কাৰ্বন ডাই অক্সাইড বা কাৰ্গন কাৰ্বন নিৰ্গম যোনবিলাক কাৰ্বন, নিৰ্গম ওলায়। ত, সেইবিলাক গছে শোষন কৰি লয়। কিন্তু বৰ্তমান সময়ত গছ, গছনি অধিক মাত্ হাতত কাটাৰ বাবে সেই বস্তুটো, তাৰ শোষণ ক্ষমতাটো নোহোৱা হৈ গৈছে। যাৰ ফলত এতিয়া বৰ্তমান সময়ত আঁহ অতিমাত্ৰ গৰম অতিমাত্ৰ গৰম ধৰৰ তাৰপিছত বায়ুমণ্ডলৰ বায়ুমণ্ডলৰ ভাৰসাম্যতা নোহোৱা হৈছে। অ মানে কি বুলি কয়, এইটো কাৰ্গম নিৰ্গম ৰোধ কৰিব নোৱাৰাৰ ফলত সেজগৃহ, সেচগৃহ গেছৰ মানে বৃদ্ধি হৈছে, কাৰ্বন ডাই অক্স ক্সাইড, নাইটাৰ্চ নাইনাইট্ৰজেন অক্সাইড, মিথেন ধন এইবিলাকৰ মানে যিতিয়া বৃদ্ধি পাইছে, এইবিলাক বৃদ্ধি পোৱাৰ ফলত কি হৈছে আমাৰ। এইবিলাক বৃদ্ধি পোৱাৰ ফলত আমাৰ ওজন স্তৰটো ওজন স্তনৰতো আমাৰ মানে ক্ষমতা নোহোৱাই গৈছে। যোনটো তাৰ ভাৰসাম্য ক্ষমতা অজন স্তৰৰত নহয়, নহয় অজন স্তৰৰত যোনটো ভাৰাসাম্যতৰ ক্ষমতা সেইটো নহয় পিছে। যাৰ ফলত কি হৈছে আমাৰ সূৰ্যৰ পৰা অতি সেউজীয়া অতি বেঙুনীয়া ৰশ্মিটো আমাৰ পৃ থিৱীত ডাইৰেক্ট পৰিছে। যোনটো অজন অজন গেছে মানে শোষন কৰি লয়। এতিয়া অজন গেছৰ যেতিয়া ভাৰসাম্যতা নোহোৱা হৈ যা'ব, তেতিয়াতো বেঙুনীয়া ৰশ্মিটো ডাইৰেক্ট পৃথিৱীত পৰবই। পৃথিৱীত পৰাৰ ফলত কি হৈছে মানুহ কেঞ্চাৰ কৰ্কট ৰোগ কৰ্কট ৰোগ হওক সিভাগে চকুৰ চানিৰ ৰোগ হওক এইবিলাক সমস্যাই দেখা দিছে। বতৰৰ বতৰৰ বতৰ পৰিৱৰ্তনৰ ফলত এনেকুৱা হৈছে যে, ধৰি ল উদ্ভিদ জগত হওক বা জীৱ জগত হওক বতৰৰ লগত খাপ খোৱা, খাপ খোৱাব নোৱাৰি সেইবিলাক প্ৰাণী বিলাক বিলুপ্ত তি হৈ গৈছে, বৰ্তমান সমতে।
উম।
নাইকিয়া হৈ গৈছে। বতৰৰ বতৰৰ লগত খাপ খুৱাই থাকিব নোৱাৰি নাইকিয়া হৈ গৈছে।
অতিমাত্ৰা গৰমৰ ফলত বা অতিমাত্ৰা বৰষুণৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মানে পানী সোমাই জীৱ জন্তু বোৰৰ মৃ মৃত্যু মুখত পৰিছে। গছ গছনিৰ বোৰৰ অতিমাত্ৰ গৰমৰ বা বতৰৰ সলনিৰ ফলত গছৰ পাতবোৰ সলনি হৈ গৈছে, বা উম, মানে বিৰল প্ৰজাতিৰ উদ্ভিদ বিলাক বিলুপ্তি হৈ গৈছে। সেইবিলাকে বতৰ কাৰণৰ ক্ষেত্ৰত বহুতো সমস্যা দেখা দিছে।
এতিয়া এতিয়া যেনেকৈ আমাৰ ন অঁ, এতিয়া যেনেকৈ নৰ্থ ইষ্টৰ বতৰটো তাৰমানে বৰষুণৰ বৰষুণ দি আছে, যেনে কিছুমান ঠাই আছে ন যেনে বিহাৰ বা দিল্লী এইবিলাক ঠাইত যেনে ৰ'দ ৰ'দ দি আছে।
অঁ সেইটো হয়, ঠাই ঠাই ঠাই ঠাই ভেদে ঠাই ভেদে বতৰ বতৰ বিলাকৰ পৰিৱৰ্তন বেলেগ বেলেগ। যেনে ৰাজস্থান। হাৰিয়ানা গুজৰাট এইবিলাক চাইত- এই এইবিলাক ঠাইততো বৰ্তমান সময়ত- অতিমাত্ৰা অতিমাত্ৰা গৰম- আৰু ৰাতি অতিমাত্ৰ ঠাণ্ডাও হয়। কিন্তু ঠাণ্ডাৰ দিনত অতিমাত্ৰা ঠাণ্ডা আৰু গৰমৰ দিনত অতিমাত্ৰা গৰম। আৰু আমাৰ অসমৰ গো বতৰ বতৰটো কেনেকুৱা বৰ্তমান সময়ত যে- গৰম দিনতো অতি মাত্ৰা গৰম নহয়- আৰু ঠাণ্ডাৰ দিনতো অতিমাত্ৰে ঠাণ্ডা নহয় আৰু। বতৰৰ যোনটো মানে এটা- দুটা ধৰি দেখুৱ পৰা ক্ষমতা বতৰৰ আছে আমাৰ অসমত বৰ্তমান কিন্তু- লাহে লাহে অসমৰ পৰাও নাইকিয়া হৈ যায় আছে।
এনে এতিয়া যেনেকৈ গছ গছন বিলাক কাটি কিন্ততে অসমৰ নাইকিয়া কৰিব ধৰিছে যেনে- দীঘলী পুখুৰী পাৰৰ গছবিলাক কাটিছে- তেনেকৈ কিছুমান এনেকুৱা ঠাই আছে ন য'ত- আগৰ পুৰণা গছ গছ গছনিবিলাক আছিল যে ডাঙৰ ডাঙৰ গছ বিলাক আছিল? সেইবিলাক কাটি কাটি নাইকিয়া কৰিবলৈ ধৰিছে তাৰ ফলত- এতিয়া আমাৰ অসমৰতো কেইদিনমান পিছততো উমঁ বতৰটোতো তেনেকুৱাই হ'ব ন দিল্লী বা- বোম দিল্লী মুম্বাই বা গোৱা এইবিলাকৰ দৰে হ'ব তাৰ পৰা প্ৰতিটোধ- কৰিব তুমি কি বিচাৰা কি কৰিব বিচাৰা তুমি তাৰমানে কি কি কৰিব লাগে তাৰ
এই বেলেগৰ পৰা ৰ'দ পাবলৈ। এইবিলাকৰ পৰা ৰ'দ পাবলৈ বেলেগ- উপাই নাই গছ গছনি কাটা বা বনাঞ্চল ধ্বংস কৰা- হা এইবিলাক পাহাৰ কটা এইবিলাক- কাম ৰখাব লাগে আৰু গছ গছনি বৃহৎ পৰিমাণে ৰোপন কৰিব লাগে। যাৰ ফলত আমাৰ- আগৰ ঐতিহ্যমণ্ডিত যিটো মানে প্ৰকৃতি- সেই প্ৰকৃতি যাতে আৰু আমাৰ ঘূৰি আহে- সেইয়ে অঁ। গছ -গছনি নাথাকিলে মানুহ কত জীয়াই থাকিব। গছ- গছনি থাকিব লাগিব।
উমঁ। আৰু এনে এতিয়া যেনে তাৰমানে চাবা এতিয়া কিছুমান- পক্ষী যেনে চৰাই চিৰিকটি নাইকিয়া হ'বলৈ ধৰিছে বতৰৰ গুণত যেনে- ইণ্টাৰনেট তাৰমানে- যেনে এতিয়া ফাইভ জি ন এট আহিছে তাৰ ফলত বহুত। ঠাইত গছ -গছনি কাটিছে আৰু তাত টাৱাৰ টাৱাৰ বা কিছুমানে ফাইভ জি নেটৰ কাৰণে কিছুমান- টাৱাৰ বঢ়াইছে এইবিলাক ক্ষেত্ৰত যে চৰাই- চৰাই চিৰিকেইতি নাইকিয় হৈছে আৰু যেনে- আমাৰ টাৱাৰ বিলাক বহোৱাৰ ক্ষেত্ৰত আমাৰ যেনে সূৰ্যৰ তাপ- তু বা কিছুমানে- সেউজ গৃহৰ প্ৰভাৱ পৰিছে নয় এইবিলাকৰ ৰোধ কৰাৰ কাৰণে তুমি কোনবিলাক তাৰমানে- কোনটো এইটো এতিয়া টাৱাৰ বিলাক আছে টাৱাৰ বিলাক তুমি নাইকিয়া হোৱাতো বিচাৰা নে ফাইভ জি- নাই কেনেকুৱা হবা কি কৰিব লাগে তোমাৰ মতে-
জি ফাইভ জি নেতো থাকিব লাগে কিন্তু। যোনটো আমাৰ যোন। টো প্ৰকৃতিতো এটা মানে ক্ষমতা আছে নহ সেই ক্ষমতাৰ বাহিৰে। নালে ফাইভ জি নে থাকক টাৱাৰক কিন্তু নিম মানে এটা নিম্নলিখিত পৰ্যায়ৰ ভিতৰত হ'ব লাগে উচ্চ পৰ্যায় জত হৈ যাব নে বস্তুবিলাক
এতিয়া আমাৰ যোনটো প্ৰকৃতিৰ যোনটো বহনক্ষম ক্ষমতা
বৰ্তমান সময়ত ব সক্ষম ক্ষমতাটো মানে মানি চলিব লাগে যে বনক্ষম উন্নয়ন এইবিলাক মানি চলিব লাগে যাতে বৰ্তমান সময়তো বৰ বৰ্তমান সময়ৰ প্ৰজন্মইও যাতে ভোগ কৰে আৰু ভৱিষ্যতৰ বাবেও যাতে সংৰক্ষণ কৰে। সেই বস্তুখিনি হ'ব।
সেয়াবে এতিয়া এতিয়া যেনেকৈ চৰাই চিৰিকটিৰ ফলতো কিছুমান যেনে আমাৰ প্ৰাকৃতিক বস্তুবোৰ যেনে কাউৰী ক্ষেত্ৰত কাউৰী আমাৰ লেতেৰা বস্তু বসুবোৰ তাৰমানে নিজে খাই কিনে তাৰমানে পৰিৱেশতটো চাফা কৰি ৰাখে। আৰু এতিয়া যেনেকৈ কাউৰীবোৰ নাইকিয়া হবলৈ ধৰিছে তাৰ ফলত আমাৰ তাৰমানে পৰিৱেশটো কেনে এটা পৰিস্থিতিত যাব বুলি ভাবা তুমি।
বেলেগ একো নহয় জাবৰ জোঁথৰ জাবৰ জোঁথৰ যোনবিলাক জাবৰ জোঁথৰ ফেলাৰ ফলত যোনবিলাক বেয়া বস্তু বােয়া যোনবিলাক বেয়া বস্তুৰ পৰা আমাৰ শৰীৰত প্ৰভাৱ পৰিব পাৰে তাৰ দুৰ্গন্ধ হওক তাৰ পৰাই ওলোৱা বেক্টেৰিয়া তাৰ পৰাই ওলোৱা ধৰি লও ভাইৰাছ হওক এইবিলাকৰ পৰাই এইবিলাকৰ এইবিলাকৰ ফলত আমাৰ কি হ'ব এদিন মানুহবিলাকতে মানে অ' স্বাস্থ্যজনিত কাৰণত হ'ব স্বাস্থ্যজনিত কাৰণত পৰিব যেনে বেয়া গ্ৰন্থ লোৱাৰ ফলত মানুহৰ অ' হৃদৰোগ হৃদ। মানে প্ৰভাৱ পৰিব পাৰে হা।
উম যেনে এতিয়া যেনে গুৱাহাটীৰৰে কথাটো কওঁ। উম যেনেকৈ এতিয়া গুৱাহাটীৰে কথাটো কওঁ যেনে গুৱাহাটীতে ইমান বোৰ নালা নৰ্দমা বা তাৰমানে গছ গছনি নাইকিয়া হৈছে নালা নৰ্দমাবোৰ বাঢ়িছে চৰাই চিৰিকুটও কিছুমান এনেকুৱ চইিৰিুটত আছিল যিবোৰে তাৰমানে লেতেৰা বস্তু বোৰ খাইছিল কিন্তু সেইবিলাকো এতিয়া নাইকিয়া হ'বলৈ ধৰিছে। হয়।
সেইবিলাক সেইবিলাক বেলেগ সেইবিলাকৰ কাৰণে সেইবিলাক সেইবিলাক কাৰণৰ বেলেগ একো কাৰণ নাই যে সেইবিলাকৰ সেইবিলাক হোৱাৰ বেলেগ একো কাৰন নাই এইটো বতৰৰ পৰিৱৰ্তন ন বতৰৰ পৰিৱৰ্তন হৈছে মেইনলি বনাঞ্চল ধ্বংস কিবাকি গছ গছনি কটা অ' ঔদ্যোগিক উদ্যোগিক বিপ্লৱ যেনে উদ্যোগসমূহ উ অতি খনকৈ প্ৰতিষ্ঠা কৰাৰ ফলত এইবিলাকে
উম।
যান বাহনৰ বৃদ্ধি এইবিলাকৰ ওপৰত- ততে বতৰো পৰিৱৰ্তন আছিল। আৰু-